অ', চ কোৱা?
অ', কি কৰিছা পিছে?
এনেয়ে আছো, অলপ আগে চাহ খালো। আচ্ছা, তুমি কি কৰি আছা?
মইও এই চাহ খালো জাষ্ট। অলপমান আগতে চাহ খাই উঠি, তাৰপিছত অলপমান ত' দোকানৰ পৰা আহিলো।
অলপ খোজ কাঢ়িলো, খোজ কাঢ়ি ফুৰি আহি আহি বহিছো আৰু ঘৰত আকৌ।
অ', পিছে খবৰ পাতি ভাল?
খবৰ পাতি আছো দিয়া, তোমাৰ কেনেকুৱা ঘৰত বাকী চব ভালে আছে?
অ', মোৰো ভালে আছে দিয়া ঘৰত, আৰু মোৰো ভালে দিয়া খবৰ।
অ', অ', ভালে থাকিব লাগে, মানে কি আজি গৰম কেনেকুৱা?
এই আজি ক'বা ন ক'ওঁ নক'বা হ মোৰ গৰম আজি।
অ', তাকেতো বহুত গৰম আজি।
অ', এতিয়া অলপমান বৰষুণ-বৰষুণ বৰষুণ দিব যেন লাগিছে।
অ', তাকেতো, অলপ বৰষুণ দিব যেন লাগিছে আৰু।
অ'।
পিছে বৰষুণ হৈ আছে নাই, তোমালোকৰ ফালে এইকেইদিন?
দিয়ে দিনত ৰ'দ দিয়ে, ৰাতি বৰষুণ মাৰে।
হয়, হয়।
তোমালোকৰ ফালে?
আমাৰ ফালেও একেই দিয়া, দিনত দিনত পুৰা ৰ'দ দিব ৰাতি আকৌ বৰষুণ দিব। কিন্তু গৰমটো নকমে বৰষুণ দিলেও।
অ', অ'।
উম।
পিছে তুমি এতিয়া কি কৰি আছা?
এতিয়া এনেই আছো, মই এতিয়া অফিচ-অফিচ কৰি এটা কাম এতাত সোমাইছো। ত' তাতে কাম কৰো আৰু আহো এনেকে চলি আ, ছে তুমি কি কৰি আছা পিছে আজিকালি?
মই মানে, দা এবাৰ মানে মোৰ বিশ্ববিদ্যালয় মানে এবাৰ সোমাম মানে নাম দিছো।
বিশ্ববিদ্যালয়ত অ' মোৰো মনত পৰি গ'ল ময়ো বিশ্ব বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰি আহিলোঁ, এতিয়া কি বিশ্ববিদ্যালয়ত লগাইছা নাম?
এ, আমাৰ ইয়াৰে আছে ওচৰৰ।
গুৱাহাটী বিশ্ববিদ্যালয়। অ' ময়ো পঢ়িছিলোঁ
অ' পিছে তুমি মই তোমাৰ মানে বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে মানে কেনে আছিল দিনবোৰ।
এই দিনবোৰ নক'বা দিয়া বহু মনতে পৰে দিনবোৰ ভাবিলে। খুব ভাল আছিল মই আমি হোষ্টেলত আছিলোঁ।
অ'।
হোষ্টেলত থাকোতে তাতে আমি এক আমি গোটেই লগৰ আমি এটা ৰুমত আমি চাৰিজন থাকোঁ।
অ'।
আমাৰ ৰাতি আমাৰ ভাল লাগে একেলগে থাকি ফূৰ্তি ফূৰ্তি কৰিব খেলিবলৈ যাওঁ গধূলি।
বেছি কলেজ যোৱা নহয় আমি খেলি খেলিহে কটাই দিলোঁ আমি চাৰি বছৰ।
অ' সেয়ে কৈছা।
হয়।
মোৰো একে আছিল একে মানে মোৰ কলেজত পঢ়ি থকাতেও মই মানে প্ৰথম হোষ্টেলতে আছিলোঁ আগতে।
অ'।
এবাৰ যিহেতু বিশ্ববিদ্যালয়ত ল'ম হোষ্টেল এটা বিচাৰি আছোঁ।
হয় হয় হোষ্টেল থাকি ভাল লাগে অ' কিবা এটা।
অ'।
পিছে তোমালোকৰ মানে বিশ্ববিদ্যালয়ত খেল পথাৰ আছিল নে?
অ' খেলপথাৰ আছিল খেলপথাৰত আমি খেলপথাৰত থাকোঁ বেছি কৰি আমি খেলপথাৰত ক্ৰিকেট খেলিছিলোঁ ফুটবল খেলিছিলোঁ।
অ'।
আৰু হলীবল খুব খেলিছিলোঁ সেইখিনি টাইমত আমি।
অ'।
তোমালোকে খেলিলা নে? কি কৈছা?
অ' কোৱা কোৱা।
অ' তোমালোকে খেলিছিলা নে?
মোৰো কলেজত থকা টাইমত ইমান মানে খেলা যোৱা নাছিল কাৰণ আমাৰ কলেজত মানে যেতিয়া ইমান মানে খেলি নাথাকে আৰু ক্লাছে হৈছিল।
হয় হয় হয়।
যেতিয়া বাৰ্ষিক খেল হয় তেতিয়াই খেলা পাতি হৈছিল।
অ' বাৰ্ষিক খেলতে খেলা নেকি।
অ'।
অ' নাই আমি এনেই খেলি থাকি আমি সেনেই খেলি আছিলোঁ বেছি কৰি। অ' পিছে উম, কোৱাচোন।
পিছা তুমি, ক'ত থাকা আজিকালি?
মই হেৰিত থাকোঁ গুৱাহাটীৰ বেলতলা আছে যে।
অ', অ'।
অ' মই তাতেই থাকোঁ এতিয়া, গোটেই পৰিয়ালৰ লগত।
অ' মই হেৰিত থাকোঁ হাজত থাকোঁ।
অ' হাজোত থাকা নেকি।
উম দনা মই গুৱাহাটী আহিম বুলি ভাবি আছোঁ। কিবা ভাল ঠাই-ঠাই ঠাই কোৱাচোন চাব যাব পৰা।
অহ গুৱাহাটী আহিলে তুমি কামাখ্যা দেখিছা নাই?
কামাখ্যাত এবাৰ আহিছিলোঁ দুইবছৰমান আগতে।
অ' কামাখ্যা ভ্ৰমণ কৰিব পাৰা বহুত দিন এতিয়া আৰু ভাল লগা হৈছেতো কামাখ্যা।
অ'।
কামাখ্যা মন্দিৰ আহিব পাৰা তুমি চিৰিয়াখানা আহিব পাৰা। আৰু নতুন বিজ্ঞান এটা বিজ্ঞান ভৱন এখন খুলিছে।
অ' ক'ত ক'ত খুলিছে পিছে?
এইটো এই যোৰাবাট নাপাওঁতে যে যোৰাবাট নাপাওঁতে তাতে পায়।
অ'।
অ' আৰু এইফালে শহীদ ভৱন এখন খুলিছে বৰাগাঁৱত।
অ'।
অ' বহুত ধুনীয়া জেগা।
ধুনীয়া নেকি।
অ' বহুত ধুনীয়া ঠাই আৰু এই পানবজাৰৰ ফালে এখন নতুন আকৌ খুলিছে ন' তাতো বাধা যাব বঢ়িয়া লাগিছে।
পিছে আহিলে মই তাতে নিশ্চয় যাম বাৰু।
হয় হয় হয়, আহিবা আহিবা, মোক ফোন মোক যোগাযোগ কৰিবা মই তোমাৰ লগতে যাম একেলগে যাম আমি।
অ' নিশ্চয় তোমাক যোগাযোগ কৰিম তুমি দেখাই দিবা মোক।
হয় হয় হয়, পিছে অসমৰ কিবা আৰু বেলেগ ঠাই ঘুৰি পাইছা নে নাই তুমি?
মই ক'ব গ'লে মই এইবাৰ হেৰিত গৈছিলো মাজুলীলৈ গৈছিলোঁ।
মাজুলীলৈ অ' মাজুলী মাজুলীতো বহুত ভালে জাগা বাৰু, মাজুলী ক'ত গৈছিলা?
মই মাজুলীৰ এই সত্ৰ আউণী শান্তি সত্ৰ চাব গৈছিলোঁ।
অ' সত্ৰ সত্ৰ এইটো বহুত ভাল লাগে আৰু।
উম।
যায় পোৱা নাই ৰ'ব তাত।
আহিবা মাজুলীলৈ যাবা এইটো বহুত ভাল জাগা হয়, তাৰ প্ৰাকৃতিক পৰিৱেশতো বহুত ভাল হয়।
অ' বাকী খাদ্যবেলাক কেনেকুৱা তাতে?
তাৰে ক'ব গ'লে আমাৰ অসমৰ নিচিনাই খাদ্য।
অ'।
আৰু তাতে যিহেতু বহুত ট্ৰাইবৰ মানুহ থাকে।
হয় হয়।
তেওঁলোকৰ লোকেল খাদ্যবিলাকো খাব পাৰা।
হয়। থিকেই, মই খাদ্য খাই ভাল পোৱা মানুহ ন মই খাদ্যটোয়ে একে ভাবো।
অ'।
অ'।
পিছে আৰু কৰ'বাত যাবানে?
মই এইবাৰ আৰু এইবাৰ কেংটঙৰ ফালে যাম বুলি ভাবিছোঁ মই।
অ'।
চিকিম বেংতক, এইবাৰ মই তাতে যাম নেকি এইবাৰ অফিচৰ পৰা চুটিলৈ মই তাত লৈ তালৈকে যাম চাগে।
অ'। এইটো ছিকিম গেংটকখন ভাল জোগা কিন্তু ন' ধুনীয়া জেগা।
অ' ধুনীয়া জাবা বহুত ধুনীয়া তাই মই যওঁ তুমি ওলোৱা যোৱা যদি ওলাবা আকৌ। মে একেলগে যাম।
অ মই ক'ম ৰ'বা সময় পালে ক ক'ম তোমাক
অ তুমি কবা মই আমি একেলগে যাম টিকেটটো কৰি থৈ দিম মই
অ
এছে হাজত এখন ফঢা হোটেল আছে নহয় কি বঢ়িয়া ভাল লাগে তাত আাত পুৱামুকা মন্দিৰ গৈছ নাই তুমি
অঁ বামুকা মন্দিৰৰ ওচৰতে আমাৰ ঘৰ
অ এই বৱামকা মন্দিৰ আৰু বহুত ভাল লাগে আৰু জাগাটো ন
অ
অ
আহিবা এদিন
অ যাব লাগিব যাব লাগিব মই এই পৰাম্া মন্দিৰৰ পাহাৰখনত উঠি যোনটো গধূলি যোনটো এটা মনৰ শান্তি পাই নহয়
সেইটো আৰু বেলেগত নাপায় মোৰ খুব ভাল লাগে তাত গলে
অঁ অঁ অঁ সোতো দুৰ্গা পূজা আহি আছে
অ দুৰ্গা পূজা দুৰ্গা পূজাতো বাৰু য যোৱা যায়ে মৰি পালে
অঁ দুৰ্ঘা পূজা চাব যাবানে নাই এবাৰ দূৰে দূৰে
দূৰে দূৰে মানে আমাৰ প্ৰথম দিনা আমি গুৱাহাটীতে চাওঁ
অ
তাৰপাছত আকৌ গুৱাহাটী চাগে আৰু দুই নম্বৰ দিনা আমি অলপ বেলেগৰ বেলেগ ফালে ওলাই যাওঁ এই নলবাৰীৰ ফালে ওলাই যাও নলবাৰী যে এই কয় বেলচৰ বুলি আছে যে তাতেও যাও মই তাতে ব পূজা হয় ন
অ
অ তাতো যাওঁ এনেকে সুৰো আৰু মই এইবাৰ এইবাৰ কলকাতা যাম বুলি ভাবিছো মই
অ পলতে যাব নেকে
অ কলকাতা বাাৰ যাম বুলি ভাবিছো
কলকাতাতো চবততে ডাঙৰকেই হয় তাত
অ অ এই সেইকাৰণে এইবাৰ চাবলৈ মন আছে মোৰ কলকাতাত কেনেকুৱা পূজা হয় দুৰ্গা পূজা
অ অ তুমি পিছে দুৰ্গা পূজাত কি খাই বেছি ভাল পোৱাা
মই দুৰ্গা পূজাত বেছিকে খাম কি খাই ভাল পাওঁ বোলে মই জিলাপিয়ে ভাল পাওঁ দিয়া
অ
জিলাপি মই সেইখিনি টাইমততেে আকৌ ভাল লাগে জিলাপিটো
অ নিশ্চয় নিশ্চয় নিশ্চয় ভাল লাগে খে
তুমি কি ভ পা কি খাই পূজাৰ টাইমত
অ এই সেইবিলাকে আৰু মিঠাই চিঠাই ওলাই ন পত টাইমত মিঠাইৰ দোকান বিলাক মিঠাই বোৰে খাওঁ
হয় হয় হয় এনেইতো বাকীতো মই চিঙৰাটো বেছিকে ভাল পাওঁ
অ
উম
পিছে আজি ঘৰত আহাৰ কি
ঘৰত আৰু এই মাংস আনিছো তপা
মাংস আ নিছা নেকে
অ ছাগলীৰ মাংস আনিছো আজি অলপ বজাৰৰ পৰা
উ
তোমালোকৰ গে আৰ
আমাৰ এই কব গ'লে কালি মাছ আনিছিলো
অ
ৰবিবাৰ যিহেতু আহিছিল মানে, মাছখিনি আছে আৰু মাছ অলপমান। আানি এই বনাম আৰু টেঙাৰে যিহেতু গৰম পৰিছে।
অ', হয়, হয়, হয়, এই গৰমত মাছ খোৱাই ভাল।
অ', অ'। অ', ঠিক আছে দিয়া তে
অ'। হয় বাৰু ঠিক আছে দিয়া বাকী হেৰি, তুমি কৰ'বাত গৈয়ে মোক ফোন কৰিবা আকৌ।
অ', নিশ্চয় কৰিম।
অ', অ', আমি একেলগে ফুৰিব যাম আকৌ এইবাৰ-এইবাৰ গ'লে ক'বাত গ'লে।
অ', ঠিক আছে দিয়া আৰু ফোন কৰিম দিয়া।
অ', অ', হ'ব দিয়া।